হেল্ল' হেল্ল'
অ' কোৱা।
কি কৰিছা?
এ আছিলো এনে, গৰম লাগিছে পাই বিৰাট।
তাকে কালিতকেতো অলপমান কম কালি যি আছিল।
অ' তাকেইেতো, কালিতকে আজিতো অলপমান কমেই ন? বৰষুণ দিলে যে।
সেইটোৱে, ভাত খালা?
হম।
ভাত খালা?
ভাত খোৱা নাই ৰবা ভাত বনাব গৈছেহে আ, নহয় ভাত নবনাই আজি ৰুটি বনাব।
অ', অ',
আজি ৰুটি বনাব সেয়াই আৰু তুমি খালা ভাত?
মই খাইে বিচনাত আহিলো।
অ', খালা অ, অ, তোমালোকে জল্দি খোৱা নেকি ভাত?
জল্দি হয় খোৱা।
আচ্ছা। ভালেই জল্দি খাই বৈ আজৰি হোৱাই ভাল।
অ', ৰাতিপুৱা উঠি যাবলৈ হয়চোন আমাৰো। চকুটো মুচিলেই ৰাতিপুৱা হৈ যায়। চকুটো মুজিলে ৰাতিপুৱা হৈ যায়।
সেইটো যি ভাগৰ লাগে জানানে এতিয়া মোৰ মানে মইতো আজি যোৱা নাই হলেও ভাগৰ লাগি আছে টোপনি ধৰি আছে।
মোৰো ইমান শুইছো আজি আজি দুপৰীয়া তোমাৰ এটা নহয় দুটা বজাৰ পৰা ছয়টা বজালৈ শুছো।
হয় নেকি?
অ'তো।
নকবা এইবাৰ আৰু বহুত টোপনি ধৰি পায়।
ফেষ্টিভেল আহি আছে এতিয়া এতিয়া কি ফেষ্টিভেল আহি আছে?
তোমাৰ এতিয়া এতিয়া তোমাৰ দিৱালী দিৱালী নহয়
দুৰ্গা পূজা।
দুৰ্গা পূজাটো অক্টোবৰত। চেপ অ', হেৰিয়ে আহি আছে দুৰ্গা পূজাই আহি আছে। নে দুৰ্গা পূজাৰ আগত আহিব নে দিৱালী আহিব?
আৰে বিশ্বকৰ্মা পূজা আগত আহিব।
বিশ্বকৰ্মা পূজা ন'। পূজা চূজা আহিলে ভাল লাগে পাই।
সঁচা বিশ্বকৰ্মা পূজাত যে ইমান সজাই ন'। মানে এই ৰাস্তাতে দেখিবা পেণ্ডেল বনাই বনাই থৈ দিয়ে সৰু সৰু।
অ', ভাল লাগে আৰু যাৰ মানে দোকান চোকান আছে তাহঁতি ধুনীয়াকে বনাই থৈ দিয়া।
আৰু চব পিনে এদিনাখন ধূনা আৰু ধূপৰ গোন্ধয়ে ওলাই চাবাচোন।
অ', মই যে জানানে মই ধূনা আৰু ধূপৰ গোন্ধ মানে মই ইমান ভাল পাওঁ ঘৰত যে মই ঘৰত মই বেলেগ নিদিলেও ধূপ দিমেই মানে মই গা ধুই হ ধূপ দিমি আৰু প্লাছ তোমাৰ মাহতে যে ধূনা দিয়ে কি ধুনীয়া গোন্ধ।
ভাল লাগে দিলে।
ভাল লাগে বিৰাট ভাল লাগে ধূনা গোন্ধ ধূনা ধূপ।
তোমাৰ অ, দুৰ্গা পূজাহে পালে, তুমি দুৰ্গা পূজাত ফুৰিব যোৱা নাই ক'ত যোৱা?
মানে ফ্ৰেণ্ড বিলাক ওলালেহে যোৱা হয় এনেই নাযাও ইমান।
হয় নেকি ক'ত ক'ত ফুৰিব যোৱা?
এইবাৰ এনে তোমাৰ গৈছিলোঁ তোমাৰ গীতানগৰ। কলনী অ, ওচৰতে যাওঁ ইমান দূৰত নাযাওঁ।
আচ্ছা ৰা দিনত যোৱা নে ৰাতিপুৱা অ, কি ৰাতিপুৱাহে ওলাইছে আছে ৰাতি?
আবেলি যাওঁ এই ছয়টা মানত।
অ', ছয়টা মানত এ ছয়টা মানত যোৱাই ভাল অ, এই দিনত বাৰু কোন যাব বাৰু। কচোন এই গেলা গৰমত।
সঁচাই।
বিৰাট গৰম পায়।
কি ল'বা এইবাৰ?
এইবাৰ কাপোৰ হে কি লওঁ, কাপোৰে, কাপোৰৰে টেনচন ন পইচাও না
সঁচা, তোমাৰ ঈদ আহিলেও কাপোৰৰ টেনচন, ইমান দাম বিলাক বাঢ়ি যায়।
সেইটোৱেতটো। বাৰু তোমাৰ, ফেষ্টিভেল আহা মানে, ফেষ্টিভেলত তোমাৰ অকল হেৰি। এ ধৰি লোৱা দিৱালী-চিৱালী তোমাৰ, অ', দিৱালী তোমাৰ হেৰি মোবাইলৰ দাম দামবোৰ খুব কমেটো। মানুহবিলাকে বেছিভাগ, আইফোন-চাইফোন যে দিৱালী টাইমতে লয় চাবাচোন।
তাকেইতো মানে, ইলেক্ট্ৰিক বস্তুখিনিৰ দাম কমে।
দাম কমি যায় অ', তেতিয়ালে।
উম। মোৰ এটা আইফোন ল'ব খুব ইচ্ছা। মোৰ এটা আইফোন ল'ব খুব ইচ্ছা।
আইফোন ল'ব, ল'বা আকৌ।
ইমান দাম, ক'ত ইমান পইচা মিলিব কোৱা।
এ আইফোনটো, আজিকালি চবৰে হাতত আইফোন। মানে আগতে খুব ভাল লাগিছিলে দেই, আইফোন ল'ম কিবা ল'ম। কিন্তু, এতিয়া মানে চবৰে হাততে আইফোন।
তাকেতো অ'।
মিষ্টিৰি এটাও আইফোন লয় দেখা নাই। চব আইফোন লয়।
তাকে।
অকল মানে, মই যে যদি কাম কৰা মানুহ বা মিচ মিষ্টিৰী এটাও যদি আইফোন লয়, তেতিয়া মই ভাবো যে, মোৰ হে পইচা নাই নেকি কিনিবৰ কাৰণে, চবেই চোন নাই ফোন লয়।
অ', চবৰে আইফোন আজিকালি। ফটো ভাল হয়, সেইকাৰণে ভাল লাগে ল'ব।
হা?
ফটোৰ কাৰণে ভাল লাগে।
ফটো কাৰণে ভাল লাগে। কেমেৰা কাৰণ ভাল লাগে, মেইন কি জানানে তোমাৰ হেৰি, মোৰ মানে বেলেগ নহ'ল আইফোন টো এদিন হাতত লৈ পেনে চলাব ইচ্ছা আছে আৰু, এদিন বুলি নহয়, মানে এটা ভাল লাগে ন'।
উম, উম।
ফোনটো থাকিলে।
উম। মোৰ লগৰ এজনীয়ে ল'লে ৰ'বা।
হয় নেকি?
আহ, থাৰ্টিন।
থাৰটিন? আচছা, তোমাৰতটো ভালে আছে চাগে, তুমি ফটো-চটো উঠা নে? উম।
মানে, ময়ো ল'ব পাৰিলো হয়, উম। মানে ময় ল'ব পাৰিলো হয়, মই যে এইটো লৈ ল'লো, মাক যদি ক'লো হয় দিলে হয়, মোৰ কিয় তেতিয়া মাথাত নাহিল মই আইফোন বুলি, এনড্ৰ'ইড বা কিয় ল'লো।
এক্সোৱেলি এনড্ৰইডো বেয়া নহয়, কাৰণ এনড্ৰইডত আমি বহুত জানানে, হেৰি স্পেচ থাকে, বা বহুত ভাল এনড্ৰইটো।
সেইটো হয় কিন্তু।
মেক্সিমাম চাবাচোন মেক্সিমাম ধনী মানুহবিলাকে ন আইফোন বাৰু ইউজ কৰে নৌউ ডাউট। কিন্তু লগত এটা দামী আইফোন চৰি দামী এনড্ৰইড থাকিবই।
অ', সঁচা।
হয়নে নহয় কৱাচোন আমাৰ পাপাৰ যোনটো ফোন জোনটো মানে তোমাৰ চেনচাঙৰ দামী তেওঁ মানে এক লাখ টকীয়া তেওঁ মানে পাপায়ে এইটো ফোনটো বেয়া হ'ল। সেইটো বেয়া মানে কি আৰু অকমান হেৰি হ'ল বেয়া হৈছে। সেইকাৰণে সেইটো থৈ দিছে এক্সট্ৰাকে। কিন্তু এতিয়া আৰু নটো নতুনকে এটা কিনিলে পাপায়ো আইফোন কিনিব পাৰিলে হয় এক লাখ টকাতো ধুনিকে আইফোন পাই। হয়। কিন্তু এতিয়া পাপা আপা পাপাৰ অফিচিলেই কাম থাকে ন।
উম, উম।
এতিয়া অফিচিয়েলি কামবোৰ কৰিব কাৰণ ষ্টৰেজ ভালকে লাগিব আৰু যিটি টি ডকুমেন্ট বা যি কিবা কিবি হেৰি এ আইফোনত বহুত হেৰি থাকে চাবচোন ৰেষ্ট্ৰিকশ্যন থাকে নোৱাৰি পুতুকে।
আৰু বেয়া হলে ইমান পইচা লাগে।
আহ বেয়া হ'লে পইচা লাগে। কবা আৰু সেইকাৰণে আইফোন বেয়া ম মানে তুমি আৰু বাদ দিয়া আৰু সেইটো বিকি পিনে এণ্ড্ৰইড এটা লোৱাই ভাল।
সঁচা।
বহুত পইচা যায় অ'।
অ', মোক কিন্তু এবাৰ নাই যোৱা অ'। তোমাৰ তোমাক লগ পাইছিলো নেকি এইবাৰ?
হলীত?
অ'।
অ', পাইছিলো পাইছিলো অ' এইযে চান্দমাৰি যে ব্ৰিজৰ তলত।
জ অ' মোৰ এইবাৰ নহ'ল যোৱা।
অ', তুমিতো হোলী খেলা নাই অ'।
অ'।
আৰু কি হেৰি কি কিবা মানি আছিলে যে সেইকাৰণে।
নহয় নহয় বেমাৰ হৈ আছিল।
বেমাৰ হৈ আছিল নেকি?
অ', তোমাক যে কলো তুমি যে ক'লা নেখেলা নেকি মই যে ক'লো নাই বেমাৰ নেখেলো।
অ', ইয়েছ ইয়েছ ইয়েছ ইয়েছ হা।
হোলীত মইতো আমি চান্দমাৰিতে গ'লো ৰাজগড়ৰ ফালে।
দুইদিনে খেলিছা?
দুদিনয়ে খেলিছো। দুদিন অ' দুদিনে খেলিছো আৰু দুদিনে খেলিছো। বুলি ক'ব পাৰা।
অ'। মোৰ লগৰজনী এদিন ওলাল ভাবিছিলো ওলাম একেলগে এ বেমাৰে হৈ গ'ল।
বেমাৰ হৈ গ'ল মই তোমাৰ লগৰ উম তোমাৰ লগৰজনীক লগ পাইছিলো। টো।
অ', কৈছিল তাই এল চি বিত নেকি?
অ', এল চি বিত।
তুমি এল চি বি সেই চাটটো খাব যোৱা নে নাই?
অ', বিৰাট ভাল লাগে বিশ টকা লয়। বিশ টকাত মজা লাগে ন। ছাটটো তোমাৰতো বহুতে ঘৰৰ ওচৰত তোমাৰ ভালেই হয় ন।
হয়। কিন্তু, সদায় খাব নোৱাৰি বহুত জ্বলা।
অ' তুমি জ্বলা নোখোৱা নেকি?
পাৰো মানে সেইটো বেছি জ্বলা।
কিয় একো জ্বলাই নাপাওঁ, মই ইমান ভাল পাওঁ খাই।
তুমি ভুটজলকীয়া খোৱা।
আহ।
মোৰ বা ইমানকে জ্বলা লাগে এইটো খাই মই নোৱাৰো আৰু।
নাই জ্বলা নালাগে, ইমান জ্বলা নাপাওে।
অ' এবাৰ আহিলে কবা।
হা
ইয়াতে যদি আহা কবা একেলগে যাম।
এল চি পিত গ'লে কম ৰবা এবাৰ।
উম, আৰু তুমি সেই কমাৰ্চত ফুচকাৰ দোকানখনত খাইছা। মানে কলেজৰ ওচৰত যে ফুচকা দোকান এখন বহে।
হা, হা।
তাতে
অ' সেইখিনি যে একদম গেট
অ' অ' অ'।
উম, হুম হম হুম পাইছো, পাইছো, পাইছো।
তাতে
পাইছো, এবাৰ পাইছিলো বেয়া নালাগে বাৰু ভালে লাগে। কিন্তু মোৰ বেছিকে ফুচকা খাই ক'ত ভাল লাগে জানা তুমি। তাতে ট্ৰাই কৰিবা, একদম মাষ্ট বি এই এ আইটি চিত আছে। হেভেলছ খন য'ত যে আছিলে আগতে।
উম, উম।
সেই হেভেলছ খনৰো সেইখিনিতে আছে বহুত ভাল লাগে তাতে।
আহ আমাৰ এই গণেশগুৰিটো এটা বহুত ভাল বনাই ৰ'বা এজন বাইগন আংকলে। তোমাৰ যে টিভি টাৱাৰ আছে তাৰে তলতে।
হয় নেকি? ত কই হেই গদঢ়া কাপুৰ টো যে।
ওলালে কবা তুমি যাম দিয়া।
উম।
হেল্ল'
উম, হেল্ল'
ওলালে কবা যাম দিয়া।
শুনি আছা মোৰ মাতটো।
অ' শুনিছো যদি ওলোৱা সেই গনেেশগুৰিত খাবলৈ যাম দিয়া।
অ' গণেশুৰি কোনখিনিত বুলি ক'লা।
এইয়া তোমাৰ হেৰি যে আছে, উম, টিভি টাৱাৰ টিভি টাৱাৰ নহয় ৰ'বা বিকে টাৱাৰ।
বিক অ' বিকেত বিকেত বিকেতাৱ অ' বিকেতাৱাৰো কোনখিনিত বাৰু।
তলতে একদম এই মেঘডান।
গ'ম পাইছো, গ'ম পাইছো, অ' অ'। এই খিনি যে উম তোমাৰ উম বুঢ়া আংকোল। আজ কাল এজন বুঢ়াও নহয় মানে। এজন বহে ৰবা গ'ম পাইছো মই। কোনখনত হৈছে এই যোনটো যে এনেকে গলিটোৰ মানে এনেকে ধৰি লোৱা বিকেতাৱৰৰ এইখিনি এ কে সোমা সোমাই যোৱা ৰাস্তাটো সন্মুখত যে থাকে একদম।
অ' অ' সেইখিনিতে।
সেইখিনিত ন।
উম।
উম, সেইখিনিত গ'ম পাইছো। ভাল লাগে এ তুমি এ দিছ এদিন খাব আহিবা না মই। কৈচু নহয় বোম টেষ্টি।
অক'লে ভাল নালাগে তুমি ওলাবাচোন।
ময়ও ওলাম, মোৰতো ঘৰৰ ওচৰেৰে হ'ব এ দিছ এদিন কবা। সেইখিনিত খাম দিয়া আৰু এদিন চাট খাব যাম দিয়া তোমাৰতো ঘৰৰ ওচৰে হয়।
অ' অ' মোক কল কৰিবা।
কল কৰিম ৰবা, মোৰ বিয়াত ভালে লাগে তুমি কি চাইদটোক কোনটো চাইদ খাই ভাল পোৱা বেচিকে।
মই ফুচকা দহি ফুচকা চাৰটো যে।
আৰু দহি ফুচকা চাতটো এটো দহি। ফুচকাৰ ছাতৰি হ'ল দহি ফুচকা হলচোন।
অ' কিবা অ'ক
এ চাট চাট নহয় নহয় ম দাহি কুচকা চাট। এটো দহি ফুচকা হয়। পাপৰি চাটতটোও ভাল লাগে, এ দাহি ফুচকা তোমাক মই ক চাজেষ্ট কৰো দ। ফুচকা মোৰ ন একদম অনেষ্ট ৰিভিউ দিছো। এই বিশালৰ তলত যে বহে যে।
আহ।
থকাত ভাল লাগে ন ডাঙৰ ডাঙৰ। মোৰ কিবা সেইকেইটা খাইহে ভাল লাগে। মই বেলেগৰ দহি ফুট খাই ভাল নালাগেে
কিন্তু কমা।